অহ ক, কি কৰিছ? এ কলেজ আহি আছো বৰষুণ দিছে। আমাৰ বাচ্ছাটোৱে ৰখি আছে বোলে। অ ময়ো ৰখি আছো।
অ ভাত চাত খাই আহিছ নে?
অ ভাত খাই আহিছো। নহয় হলেটো যাওঁ অকনমান এনজয় কৰিমগে গৈ। এমাহ ঘৰ লাগিব লাগিব তোৰ চোৱানা কাইলে দিনটোহে আছে আৰু। দুদিন তাত দুদিনটা যাও, অ বৰষুণ দি আছো অ।
উম।
অ চাহটো খাব পাৰিব। সবাই ভালে আৰু।
অ খেতি বাতি কৰিছে নে?
উম খেতি বাতি কৰিছে দিয়া এতিয়া হাল বাবলে গৈছে এতিয়া। অ তাকে আজি ঢল আহিছে ঢল আহিছে বৰষুণ দিছে যেন। পাহাৰত বেছিকে দিছে বৰষুণতো, তোমাৰ মানে হেৰিয়ৰ ইমান দিয়া নাই।
কি?
অ এই কিবা এটা কিনি খাইছিলো চোবাই আছোঁ।
অহ।
মানে ভাত খাই নাহিলো যেন ভোক লাগিছে এনেই তেলতে কিবা এটা খাই দিলো। উম।
উম।
বাকী ভাল আৰু আছো অ যেনেতেনে।
তাকে গা গাড়ীচ অ যাম বাৰু। এক, উম উম এ গাড়ী -বাইক থকাবিলাকৰ ভাল। জান নে নাই গুচি যাই অকলে অকলে, আমাৰ চাইকেল যে বৰ অশান্তি। বৰষুণটো নেৰিলে যাবই নোৱাৰিম তই এতিয়া কা অ নাছিলে অ
কাইন নাছিলে এই আমাক লগৰ ল'ৰা এটা মানে এফালে আমাৰ ঘৰৰ ওচৰতে মানুহে নতুন ইচপতিঙ সিয়ে পিন্ধা লৈ আহিলে পিন্ধিপিনি। পাই আনি পেলাই
মোৰমতে এই সেৰিয়ৰ লগৰ কথা পাতিবি পল্লিম ঘৰত তাপা সি তাৰ ফোনটো স দ মাৰি গ'ল ন লাষ্ট এনেকুৱা মুখখন তলেৰি পৰিছে নহয়। নতুন ইচপটিঙ পিন্ধা নাই সি পিন্ধি লেতেৰা কৰিছে তাক এতিয়া
উম বেয়া হ'ল দেখোন ঔ অহ অ বৰষুণটো এৰিছে তই গৈ আছ যদি ছাটিটো হেৰি কৰি ল মও ছাটিটো জপ-
অ চাতিটো জপাই ললে ভাল অ উম
সেই আজি কলেজতো দেৰিলৈকে নপঢ়াই সোনকালে ছুটি দিব। তাকে এইবিলাক ডেক্স বেঞ্চ চিজিল কৰা
অ
অ চা অ গল আও ফেচাচ টো পা-পাঁচটামান বজালৈকে চলিলে মই মানে চাৰিটা পাচটা হা! এ নাহিলে এ ঘৰত পৰা আহিব নিদিলে। টেগোনে নাহিলে অ তাকে একো শুনাই নাই।
অ
বহুত হয় অ বহুত হয় আহ অ ত অইচ চিলিপ মাৰিলে চাগে অ‌ অ
উম
হয় বাৰু এতিয়া মানে তোৰ এতিয়া ৰাস্তা মানে তোৰ ই স্কুটি বাইক যিয়ে নহওক স্পীড চলাবই নালাগে কোনটো টাইমত শ্লিপ মাৰি যাব ক'বই নোৱাৰি। ত অমিতা লৈছো অ গৈ আছো। অ অ
ঠিকে আছে আমাৰ দেৰি আছে জাবলে আমাৰ-আমাৰ চাগে জুলাই লাষ্টলৈ ল'বগে
অ-অ একজাম ভালকে দিব লাগিব
চাৰ্টিফিকেটখন বহুত প্ৰয়োজন হয় না। কিবা এটা চাকৰি কৰিবলৈ হলেটো লাগিব উম
আহ কলেজত লগ পাম তেতিয়া।
উম বাকী ঘৰত ভাল নহয় চবৰে উম-উম গৈ আছোঁ। খেতি-বাতি মাহত খেতি বাতিলে গৈছে।
উম
বাকীতহঁতৰ খেতি কৰিছে নহয় হা! লাগে শুনিছ নাই মই পাৰমিচনটো নিদিয়ে মই বৰ্তা ঘৰত থৈ যাওঁ শুনিছ নাই? পাৰ্মিশনটো নিদিয়ে মই বৰ্তা ঘৰত
অ আমাৰ কলেজৰ ছেকেণ্ডয়াৰবিলাকৰ যদি মোবাইল ৰাখি থয় ন ত এক্সাম দিয়াৰ পিছতহে ঘূৰাই দিব তেতিয়াহলে মানে হয় এতিয়া ছমাহত
অ মই মানে মই মানে কেতিয়াবা লৈ যাও মানে বোলে থৈ দিওঁ আও জেপতে ভৰাই
অ আ কিবা অনুষ্ঠান
অ-অ আৰু কোনদিনীয়া চেকিং কৰে কি ঠিক চেকিং কৰিলেটো আৰু ফোন নাপাওঁ ন
নহয় মানে যদি কলেজত ধৰ কিবা অনুষ্ঠান পাতে তেতিয়া মবাইল লৈ গলেও ছাৰহঁতে একো নকৰে খালি বেছিকে চাই থাকিব
অ, শাক দিয়ে অ।
অ।
অ, নিলেও কিবা এটা কামত ছাৰহঁতক কৈ দিলেই হ'ল ফোনটো এইটো কামত আনিছো।
অ, আৰু এই প্ৰিন্সিপাল চাৰে ৰাখি থৈ আও।
উম, উম সেইটো হয়।
উম।
অঁ, আমাৰ দূৰণি হয় নাই ফোনটো লাগেই ক'বলৈ গ'লে।
আৰু ৰবি হা মই
অ'।
হয়।
অকনমান ৰখি থাক।
ৰখিম অ
গাড়ী মটৰ বিলাক বেছিকে চলিছে।
ৰাস্তা আহি আছে। বৰুষুণজাক আকৌ কিনিনে ব বতৰটো মে আমাৰ গাঁৱত মানে কি হয়
উম। বাৰিষা চিজন নহয় জানো?
উম। এ, বাৰিষা চিজন আৰু বৰষুণত ভাল লাগে দে। কিন্তু, এতিয়া কলেজলৈ আহিছো ন এ তিতি গলে আকৌ কলেজ দিনটো থাকিব অলপ দিগদাৰ হয়।
দিগদাৰ হয়, কাপোৰ কানিবিলাক তিতি যায় যে।
অ, আৰু কলেজত মানে এতিয়া বৰষুণ দিলে থ আমাৰ আমাৰ বেয়া পায়।
উম। আৰু উম। উ।
হেল্ল'।
শুনি আছো, ক।
অহ।
এৰিছে বহুত।
এৰিছে অহ, আজি কলেজৰ ল'ৰা-ছোৱালী নহ'ব চাগে ফেচাচ গৈছেহে।
গৈছেহে তাকেতো মই ছাতিটো জাপি বেগতে ভৰাই ললো।
অ'। আৰু আজি মানে মই কলেজ আহিছো কিন্তু এইটো গৰ বন্ধ দিবই আৰু কিবা সম
অ', মই সেইটোতে মই সেইটো সেতে আহিছো বোলো কিবা দিয়ে বা।
আৰু এতিয়াতো গৰম বন্ধ বুলি ক'বাত ঘূৰিবলৈ যাব নোৱাৰোঁ নহয় ছেকেণ্ড এ পালৰি ধৰ পঢ়িবও লাগিব ন? ৰিজাল্টটো ভাল কৰিছে তাক এটা আজিকালিতো পঢ়া শুনাাত নাথাকিলে একো কামেই নাই।
মনে ত
পঢ়া শুনা আজি আজিকালি-আজিকালি এনেকুৱা
অ', কিবা এটা কৰো কাম এটা কৰিবলৈ হ'লে লগিবৈ।
মানে আগৰ দিনত কেনেকুৱা আছিল আগ দিনত ধৰ থাৰ্ড ডিভিজন পালে মানে বহুত ডাঙৰ আৰু। এতিয়াতো থাৰ্ড ডিভিজন পোৱা মানে মিটিঙত এল পি স্কুলৰ এখন স্কুলৰ মানে মাষ্টৰ এটা হ'ব পাৰিবি। তেনেকুৱা। এতিয়াতো সেইবিলাক নাই ন?
এতিয়াাতো মানে ধৰ বহুত ভাল ৰিজাল্ট কৰিলেহে কি কিবা এটা কৰিব পৰা হ'ব গে।
হয় বাৰু।
আপোনাৰ লোকৰটো জেনেৰেল নলেজ বহুত লাগে? উম'। গাড়ী মটৰ আৱছতটো বহুত আহিছে
এয়া শুনাই নাই?
অ'।
লগৰ বিলাকৰ ভাল লগৰ এতিয়া হয় নাই আজি মই অকলে আহিছোঁ বাৰু।
বা অকলে অ'।
কালিলৈ আহিম বুলি
অ', কাইলৈ
উম'- উম'।
পৰহি লৈ পৰা হ'ব চাগে?
পৰহিলৈ পৰা অ'।
অ'। মানে বুধবাৰৰ পৰা বন্ধ হ'ব হয় নে নহয়?
বুধ, উম', বুধ বাৰ পৰা বন্ধ হ'ব অ'।
তাক চৰকাৰী ধৰ হেৰিটো কোনবিলাক ৰ মানে বহুৱাই থাকে
উম', তাকে আজি ঊনত্ৰিছ তাৰিখ হলে নহয়।
অ'-অ', অই ইবাৰ আমাৰ এ্কাশ্যন উডৰিষ্যা নিছিলে, তহঁতে এ্কশ্যনৰ কথা কিবা ওলাইছে
আমাৰ এবাৰ ওলোৱা নাই কিন্তু যদি উৰিষ্যা নোযোৱা বিলাকক চাগে ওচৰে ক'ৰবাত নিয়াব চাগে?
অ', তই যাবি নেকি?
মই জানো এতিয়া মায়ে যদি পইচা দিয়ে তেতিয়া মইতো উৰিষ্যালৈ যাম চাগে যদি দিয়ে।
অ', উৰিষ্যা নিব ছাগে?
যদি ইমান পইচা দিব নোৱাৰে তেতিয়া মই ওচৰলৈকে যাম আৰু কৰবালৈ।
আমাৰ যোৱা নহলে এইবাৰ কিন্তু আমাৰ জিঅ'গ্ৰাফিক একাৰ্ষণ মানে প্ৰত্যেক বছৰে এইটো প্ৰেকটিকেল মাৰ্কৰ কাৰণে।
শ্বিলঙলৈ নিয়ে বুলি কোৱা শুনিছো।
ইবাৰ মানে লৰা ছোৱালীখিনে বেছি অলপ উদ্ভণালি কৰিলে মানে। সেইটো কাৰণে এইবাৰ নিনবও পাৰে মানুে, ছাৰক কৈছো আৰু নিবলৈ- কিন্তু কি কয় এতিয়া।
উম', উম'-উম'।
আৰু সামাৰ ভেকেশনত শ্বিলং গৈও ভাল লাগে ভেকেশনত নিনিয়ে বাৰু তাৰ পিছতে নিব-
অ তাৰ পিছতে নিব- অ-
অ মোৰ নিজৰ সমস্যাটো মানে আমাৰ ফালে বহুত বেছিকে দিয়ে এতিয়া ধৰ ৰাস্ত- ত কিছো মেইন হাইৱে ন-
উম আৰু চাইকেলত গৈ থাকিলে বতাহ- সোমাই থাকি যে নেটৱৰ্কৰ অকমান প্ৰব্লেম হয়-
আমাক সেইফাল টাৱাৰ এটা লাগে মানে আম টাৱাৰ বহুত দূৰত আছে যে আমাৰ নেটৱৰ্ক মানে ধৰো মোবাইল টো চাব লাগে- নেটৱৰ্ক নাপায় -
নাপায় নাপায়-
আৰু এইফালে আমাৰ যোনবিলাক গাঁওৰ জেগা এই গাঁৱলীয়া জেগ বিলাকৰ যোনটো- কাৰেণণ্টটো কেবুল নাই লাগে হয় নে নহয়-
উম লাগে তুন-
গছ গছনি বেছি এতিয়া ধৰ আমাৰ মানে
উম
আৰু কাৰেণ্টৰ মানুহো আহি থাকিব নোৱাৰে ন ইমান জলদি জলদি ঘৰো বতাহক গলেই
উম গ'লেই অ মানে তোৰ বৰষুণৰ মান পৰিলেহে মানে কাৰেণ্টো কাটি‌ দিয়ে বতাহ চতাহ মাৰি কবই নালাগে আৰু দুদিনলৈ কাৰেণ্টে নাহে। ক'ৰবাত কাৰেণ্টৰ খুটা ভাগিলে, ৱাৰ চিগিলে।
বাকী তহঁতৰ পিনে হেৰি কঠাল চথাল লাগিছে নে কঠাল লাগিছে নে কঠালৰ বতৰ ত কঠালটো হেৰি কৰিবিচোন এইটো কি?
ত মই আনিবকে লাগিব।
অ হ'ব অ মই পাৰিছো।
আৰু সেইৰিৰ পথাৰবিলাক বেছি নাববি দেই হাতী থিল নহয় পথাৰ খেতি পথাৰ খাই প লাগিব পথাৰ চাব। নাই
অ
উ এতিয়াতো হাতী ওলোৱা ছিজন আহিলে আৰু
আহিলে আহিলে এতিয়া পথাৰত ধান গজা মানে কু লোৱা মানে হাতী আহিবই আৰু পাহাৰ পৰা
এইটো এইটো হাতীয়ে মানে ধৰা আমাৰ ঘৰওচৰ মানুহৰ গোটেই গছ উঘালি হাতীৰ হাতী পাৰ প উম খেতি পথটো নষ্ট কৰিলে ভৰালত ধানো খাই দিয়ে ঘৰ ভাঙি দিয়ে হাতীয়ে গম পায়েইচ নাই উ এই ৰাস্তাত বাইক বিলাকৰ
ছ
হয় সেইটো একচুৱেলি এইটো কৰিব নালাগে আ প্ৰদূৰ্ষণতটো বহুত হয়।
এইটো প্ৰদূষণ হয়ে ন এইটো
শব্দ শব্দ প্ৰদূষণনো হয় বায়ু - প্ৰদূষণো হয় দুইটাই হয় আৰু ডাঙৰ বলাক বক্স বিলাক বজাবও নালাগে এইটো অসম চৰকাৰে একবাৰ বন্ধ
উ এ আৰু শুন নাই পুলিচ প্ৰশাসনে তাইত বন্ধ কৰিয়ে আছে নয় এনেকে থলোৱা পালেতো ডাইৰেক ডাইক বাইকে চাইকে থানা লৈ যাব মানে
অঁ লৈ যায় অ
ৰ নিভোৱাে বাই
ওম
উম কৈছে আক ন। চৰকাৰখনে ভালেই কৰি আছে বাৰু আৰু এটা শোন চোন
হ
এতিয়া হেনো যোনবিলাক চৰকাৰে যে চাউল যে দি আছিলে যে এবিলাক পয়ত্ৰিশ কেজি কে যে দিয়ে যে এজনী মানুহ থাকিলেও যে দিয়ে যে